হেল্ল'? অ'।
হয় - হয়, কোৱা।
অ' এ তাৰপিছত কি হ'ল মানে তা- তাতে লগালোঁ, ঠিকে আছে। পিছত লাইটটো মানে যোন দুটা ছিগনেল লাইট থাকে, ছিগনেল লাইটটো কি বা হ'ল, মানে সিয়ে বেয়া কৰি দিলে নে কি বা হ'ল, এটা লাইট বেয়া মানে বেয়া বুলি ক'লে। কৈ ফেলে মানে বেটাৰীত এই বেটাৰীত টেষ্ট- টেষ্ট কৰি চাব পাৰি ন' লাইটকেটা? অ' এই সেই সিহঁতৰ বেটাৰী আছিল। বেটাৰী যে টেষ্ট কৰি চাই দিলে, লাইটটো বেয়া- বেয়াই হৈ গ'ল। সিয়ে বেয়া কৰি দিলে না নিজে আগৰ পৰাই বেয়া আছিল, একো ধৰবাই নৰলোঁ। যেন নতুন গাড়ীৰ লাইট ইমান জল্দি বেয়া নহয়তো। একো হোৱাও নাই লাইটটো খুন্দা-সুন্দা লাগা নাই। তাৰ পিছত এ লাইটটো চেঞ্জ কৰলোঁ। তাতে গেল তিন শ।
এ গাড়ী এখন ল'লে কি জানা? গাড়ীখন খৰচা‌ বহুত থাকে অ ভাই। মানে কি কবা আৰু মানে তোমাৰ এই, তোমাৰ কথাই কও, তোমাৰ তেলত চাৰি হাজাৰ চাৰে চাৰি হাজাৰ যাই আছে। তাৰপৰা তোমাৰ ই এম আই যে আ, তোমাৰ পাঁচ হাজাৰ, টকা ন হাজাৰ টকা,
অ আধাতকে বেছি জ, গুচি যায় মোৰ। এক্সট্ৰা মানে কি ঘৰত আকৌ দি ঘৰতো দিব লগা হয়। ঘৰতো সুধি থাকে‌। এ সেনেকে যায় আৰু সেই পইচা নৰয়ে আৰু এ এক হাজাৰ দুই হেজাৰ ৰই আৰু অলপ। তাতে উম তাতে মোটামুটি সোতৰটা মান বাই, কু
চব কাম মানে কাটি কুটি কেনে, পি এফ চি এফ আছে ন?
উম পি এফ আছে। আগতে নাছিলেই এইটো মাহৰ পাই দিছে। আগতে ষোল্ল পাইছিলো। এতিয়া সোতৰ পাম আৰু পি এফ কাটি চাৰে ষোল্ল মান পাম।
আচ্ছা মানে চেলাৰী কি বাঢ়ছে নেকি তোমাৰ?
চেলাৰী বাঢ়িছে মানে হেৰি, আগতে মানে আমি এপেন্টিচত কৰিছিলোঁ। এতিয়া ডাইৰেক্ট মানে অন লৈ লৈছো আৰু মানে কোম্পানীৰ আন্দাৰত আছিলে।
অ কোম্পানী আণ্ডাৰলি তোমাৰ অনৰল পইচাটো বেছি পায়।
অ অ অলপমান বাঢ়ে। দিয়ে আৰু।
আচ্ছা মানে, এক্সপেৰিয়েঞ্চ হৈ গৈছে কোম্পানী লৈ লৈছে আৰু তোমাক।
অ অ মানে ছয় মাহ হল, ছয় ছয় মাহ হল। এক বছৰ পিছত আৰু, বাঢ়িব অলপমান। এক বছৰৰ পিছত তোমাৰ ধৰি লোৱা বাইশ, তেইশ মান‌ হব‌।
কাম বোলো বস্তু কেনেক কি কৰিব লাগে জানা? এটা মাহত তুমি টো ললা হা, লৈ কেনে, সেই এক্সপিৰিয়েন্ঞ্চটো আৰু সেই চেলাৰীটো ন, বেলেগ কোম্পানীত দেখাব লাগে। ঠিকআছে এইটো মোৰ এক্সপিৰিয়েন্স চেলাৰি পাও। যাতে মোক ইয়াছে ভাল এটা। চেলাৰি দিব পাৰে যাতে মোৰ নিজৰ স্কিল আৰু টেকনিক, মানে যি মই পাৰো মোৰ ই্প্ৰুভমেন্টটো মই এই কোম্পানীত খটাব আৰু। বুজি পালা, এতিয়া এই কোম্পানীৰ মানে উন্নতি নহয় এটা। থাকে বহু লম্বা চেলাৰী তোৰ। এইটো বহুত লম্বা লম্বা হয়, তুমি এ, বহুত ল হ বহুত, চ' সেইকাৰণে। কম্পানীতো যাপ মাৰিব জনবো লাগে। বুজি পাইছায়া, এক্সপিৰিয়েঞ্চ ভাল তেতিয়া কব এক্সপিৰিয়েঞ্চ বাঢ়ি যাব চেলাৰিও বাঢ় যাব, আৰু তুমি এনেককা। তোমাৰ কোম্পানী এটা এই। তোমাৰ যেতিয়া ইন্টাৰভউ লাগ, ততিয়া হি। সি তোমাক মানে কি সি তোমাক। তোমাৰ চেলাৰী চিলব চাব। াৰে োল্লাজ তুমি কি জানে অলৰেডি তুমি চাৰে ষোল্ল তলতাৰে ষল্ল হাজাৰ কাম নকৰা। ক আহিছে ম বুলি মান বেছিুইচা লাগে। মানে। ত সিটো কথা গম পাই তাতে তুি ক মানে কব আৰু তুমি কবা মোক এটা। চাৰে ষল হাজাৰ পছত চ মান ত বিশ হাজাৰ মোক লাগবই। এই মোৰ যদি বিছদনা ন হওঁতেৰ তমোৰ কি লাটো হল ন কথাটো। হবৰে ন। এ! সেনেককা মান কম্পানীৰ পৰা কম্পানী জাপ মাৰি কেনে। যাব লাগে আৰু।
অঁ, আৰু এটা কোম্পানীত তোমাৰ মিনিমাম। সেই দুইমাহ তিনমাহ কৰি কৰিয়ে যদি বাদ। এতিয়া যে, হেনেকে নহয় আৰু।
নাই নাই নাই দুইমাহ ইমান নহয় এইটো ভুল হ'ল, ছয়মাহৰ পৰা একবছৰ কৰিব লাগে এটা কোম্পানী। এক বছৰ কৰিবা লাগে, মইটো জানো একবছৰ এটা কৰি থৈ দিবা লাগে, এতিয়া তোমাৰ বছৰ ভাল অ এক বছৰ মানে অ এক বছৰো কৰিব লাগে। ক'লে মান বছু ঠিকে ৰাখে আৰু।
ঠিকে থাকে অঁ সেইখিনি। সেইকাৰণে মই সেইটোয়ে, ক উম সেইকাৰণে মই মানে এইটো পা ওলোৱা নাই এই আছো সেইকাৰণে।
অঁ, এবছৰমানান কৰা তাৰে সেইটো কৰি থকা মানে বেলেগ।
উম, এনে এতিয়া ছয়মাহ হ'ল বাৰু এতিয়া ছয়মাহ হ'ল এতিয়া ওলাব পৰা হৈছে। ছো লাহে লাহে।
মানে এইটো তোমালোকৰ কিহৰ কোম্পানী হয় এইটো।
এইটো কোম্পানীটো মানে আমাৰ এ! এই ডেম বিলাকৰ পৰা মানে প্লাষ্টিক বটল বিলাক লৈ যায়। লই যাই পেলাই। উ মানুহ তাতে সেই বতল লে লেতেৰা বতল বিলাক খুব মানে আহ পূৰা চাফা কৰি ধুই চুই কাটি চাটি পেলাই এই সৰু মানে ৰাউন কালাৰৰ এটা হেৰি বনাই এই মেটেল এটা বনাই মেটেল মানে সেইয় আৰু কিবা এটা প্ৰডাক্ট বনাই আৰু সেইটো
অহ
ৰাউন ৰান এই সেই বস্তুটো দি মানে সেই বস্তু বনাই পেলাই বেলেগ বটল বনোৱা কোম্পানী বিলাকত দি দিব আৰু সেই সেইটোৰ পৰা মানে এ বটল বনাব পাৰে আৰু এতিয়া যোনটো কোম্পানীক যেনেকুৱা বটল লাগে সিহঁতে বনাই লব ইয়াতে যা সেই মানে বটল বনাই সেই সৰু প্ৰডাক্টটো বনাই পেলে দিয়ে আৰু বেয়া বতল বিলাকৰ পৰাই পুৰা বতলটো চাফ চাফা তফা কৰি
হয় আৰু তুমি সেইটো কাম কামটো পালা কেনেকুৱা সেই কামটো মানে কেনেকা পালা তুমি এই কামতো
কামটো পালো মানে এ কাম বিচাৰি আছিলো তাৰপিছত লগৰ এটাৰ উম হেৰি মহাকৰ চিনাকি আছিল সেনেকে কামটো কৰিম বুলি যোৱা নাছিলো এনেই এনে গ'লো ইন্টাৰভিউ ইন ইন্টাৰভিউ দি আহিলো পালো পাই পেলাই ভাবিলো হেৰি কৰো বাইক খন লৈ ল লৈ পেলাই এ যাও পেলে ই এম আই মাৰি দিও চ বেলেগ পালি বাদ দিম
মানে প্ৰথমতে তুমি বাইকখন ললা তাৰ পিছত কামত সোমালা
অ তাৰ পিছত কমাই যিব মানে কামটো আগে ফিক্স কৰি লৈছো এক্সি কৰি লৈ যেতিয়া মানে মাতিছে জইন কৰিব তাৰে পিছত জইন কৰিব মাতাৰ পিছত মই কৈছো আৰু এটা ডেট দিছো দি পেলাই তাৰে আগত বাইকখন লৈ লৈছো
অ
কামটো ফিক্স কৰি ফেলাই লৈছো বাইকখন নহ'লে নল'লোৱে হয় বাইক ক
অ সে সেটো হয় তোমাৰ কিমান দিন হ'ল পিছে কামটো জইন কৰ
মই হয় ছয়মাহ হল ইয়াতে উম হয় সেইটোকনো বাদ দিবা খুজা নে মানে এটা বেলেগ কামত যোৱা লৈলে আকৌ মানে তাতে মানুহ বিলাক অলপ এডজাষ্ট হওঁতে জাগাটো লওঁতে ত ততে দুই, তিনি মাহ লাগি যায়। উম।
তাতে ত হয় আৰে মোৰো বিশ্বাস কৰা। মই যেতিয়া তে আমাৰ যে জেমেনত কাম কৰিছোঁ প্ৰথমতে আমাৰ তাৰ ষোল্লটা আছিল ন? চৌ মানে যেতিয়া আমাক ফুল ষ্টাফ আছিল যেতিয়া মানে ইমান ভালকে লাগিছিল ইমান এডজাষ্ট হৈ গৈছিল, মানে চব মানে নিজৰ ঘৰৰ নিছনা লাগিছিল আৰু। মানে কি মিলি গৈছে মানে বিশ্বাস কৰা। কামত যাই, কামৰ পৰা আহিবা ইচ্ছা নাযায় আৰু বুজি পালা? ৰাতিপুৱা চাৰে চাৰিটা যাও মই আহো মোৰ চাৰে তিনটাত ডিউটি খতম হয়, মই পাছটা ছয়টাত আহো। মানে মই তাতে থাকো মানে মোৰ ঘৰত আহিব মনে নাযায় আৰু। মানে মোৰ এনেকুৱা টাইপৰ মান ইণ্টাৰেষ্ট আহি গৈছে পিছত লাহে লাহে মানে ওচৰত সেটো হয় বাৰু তাৰপিছত লাহে লাহে কি হ'ল কি আমাৰ ষ্টাফ কমাই দিলে। টাছপাৰ দিলে। ওলাই গ'লে কাৰণ আমাৰ তোমাৰ কি বুলি কয়? অৰ্ডাৰ কম ন, আমাৰ চেল কম হৈ আছে। ত চে আমাৰ ষ্টাফ বেছি আছে। ত খৰচা বেছি ছি হয় ন? চ সেইটো কাৰণে আমাৰ ষ্টাফ বিলাক ট্ৰান্সফাৰ দিলে। আৰে তোমাৰ অ ফিলিপ ফ্লিপকাৰ্ট- ফ্লিপকাৰ্ট মিনিটছ আৰু বিলিংকত, হয় সেইটো মেইন তাৰপিছত ত সেইটো মই বোলো হা। তোৰ মেইনলি আমাৰ চৰকাৰ খন মানে কি আমাৰ ম আমাৰ ডাক্ ষ্টৰ মানে এইগিলা অনলাইন আৰু অনলাইন ষ্টৰ আৰু আমাৰ ৰিলায়েন্ঞ্চৰ আৰু। তাক ডাকষ্টৰ বুলি কয় হা। স ডাকচত আমাৰ বহুত জাগাই জাগাই খুলিছে ঠিক আছে। মানে ফুলছে মানে মেইন। মেইন প্ৰব্লেম কি আমাৰ মাল ষ্টকত নাৰাখে পাগলৰ নিচিনা মেইন ভুল ইটো কৰি আছে তাহাতে। মাল ষ্টকট ৰাখ, তেনেকা ব্লিংকিতত ইটো লাগিলে সিটো পাবা ইটো পাবা লাগিলে সিটো পাবা। তুমি আমাৰ তোমাৰ জিঅ' মটাৰৰ। টো খুলি ছাবা তুমি সেইবিলাক বস্তু। নাপাবাই তোমাৰ যিলাক দৰকাৰী বস্তু হয় এ মানুহ কি কৰিবৰ কাৰণে। তুমি বিশাস কৰা আময়াহভাৰ চ ফ তাৰিছ প। ছিল। এশ টকাৰ লৰাজিলি পিয়ঁয়াজ। পাঁচ টকা তো মাক দিছি। এ আৰু দাম তুমি যদি। দাম বেলেিংকি আৰু ফলিপকাৰ্টৰ দাম নিলো আৰু আাৰ যৰ দাম নিলো তাত। কম পাবা বুজি পাইছা তাৰ যো কম পাবা। আমাৰ চেল দুশ তিনিশে। এশ দুঘট দুখট চেল থাকে। কোনো মানুহ বিলাকো সেইয় আৰু। জানা আৰু কি বুলি কয় যেতিয়া ডেলিভাৰী চাৰ্জ লগাই দিলে। নিজা তোমাৰ পিয়াটো। দামটো বত্ৰিশ টকা কৰি দিল কেজি পাঁচ টকাৰ পৰা। এি তাৰ পৰা অৰ্ডাৰ। হৈ গল আৰু কিমান। পাঁচ টকা পিয়য় বতি টকা দি থাকিব নোৱাৰে। নোৱৰে ন এনেকা ডেৰশ টা দুইছা টা অৰ্ডাৰ আহে সেইটোৱে তেওঁ ডেৰশ টা দুইচা টা পাৰ্চেল আহে দিনটোত পচ কা পিয়য় দ বচতি ট প কিমান লগ যাই আছে। আৰু ডেলিভাৰী চাৰ্জমান এ য আ নোৱ। চ এইটো কাৰণে বন্ধ কৰিলে অৰ্ডাৰ কমি গৈছে অৰ্ডাৰ কমি গলেও এতিয়া যিটো অৰ্ডাৰ আহি আছে ন? ইতিয়া মানে জেনন ডাৰ আহছে। আগতে মানুহ কি কৰিছে এশ টকাৰ অৰ্ডাৰ দিছিল পিয়াজ ফ্ৰীত পাই ডেলিভাৰী চাৰ্চ ফ্ৰীত পাই মানে লছ হৈ যায় পুৰা মানে। জিঅ মাৰ্টত। এতিয়া মানে যিবিলাক মানুহ। ডেলিভাৰী চাৰ্চ লগাই দিছে ন। ত এতিয়া মানে যিবিলাক মানুহ দে। লাম্বা লাম্বা কোৱাণ্টিটিত অৰ্ডাৰ দিয়ে মানে বিছটা কোৱাণ্টিটি চল্লিছ পঁচিছটা কোৱাণ্টিটি চব মানে দুই হাজাৰ তিন হাজাৰ টকা এনেকা অৰ্ডাৰ দিয়ে আৰু। এতিয়া মানে বৰ্তমান ক'ব গলে লছতো নাই লাভতো নাই মানে ঠিক ঠাক চলি আছে আৰু আৰু আমাৰ আগতে ষ্টাফ আছিল ষোল্লটা আৰু এতিয়া আমাৰ ষ্টাফ আছে ছয়টা ভাবা হাউচ কিপিং আগতে দিছিল আমাৰ ষ্টাৰ্টিংত তিনটা তাৰছত দুটা এতিয়া আমাৰ এটা কৰি দিছে হাউজ কিপিঙত
যতে আছে আৰু কি দিব আৰু মানুহ মানে ধৰি লোৱা বিজনেছটোৱে লাভ নহয় আৰু তোমালোকক আৰু কৰপৰাই চেলাৰি দিব প সেই বিজনেছটো চলাৰ পৰাই চেলাৰিটো দি আছে।
হয় এতিয়া আমাৰে লগৰ চগৰ হওক আমাৰে লহৰ চগৰ হওক তাহাঁতক।
নিজৰ পৰা আৰু থৰি না পইচা দি থাকিব
অ এতিয়া আম সেইটো হয় কিন্তু এতিয়া আমাৰে লগৰ চগৰ ধৰি ল এ প্ৰাঞ্জল বা এনকা কাবা কাবাক মই তাতো ক ট্ৰান্সফাৰ দি দিছিল কাৰণ তাহাতক মানে দৰকাৰ নাছিল মানে
ট্ৰান্সফাৰ দিছে মানে
তাত তাহাতক হেঙেৰাবাৰীত ট্ৰান্সফাৰ দিছিল পাঞ্জল আৰু কাবাক কাবাক। কোনো পাঞ্জলিতে কৰাৰ ইণ্টাৰেষ্ট তাত হেঙনা বাৰী নকৰি ইমান দূৰ হৈ যায় তা সেইকাৰণে আৰু তাতে তাত আৰু আমাৰ ইয়াতে যিটো আৰাম আৰাম ন হেঙেৰাবাৰীত তোমাৰ হা তোমাৰ কি বুলি কয় এই গণেশগুৰি হৈ যাব পাৰা আৰু এইপিনেদি যাব পাৰা পাঠৰগৈ হৈ কিনে। গণেশগুৰি হৈ যাব পাৰাৰে ম গণেশগু
অ হেঙেৰাবাৰী অ এইফালে হেঙেবাৰী গণেশগুৰিৰ পৰা ৰাই- হে দে
হয় হয় তাতে ত তোমাৰ সি তাতে দি- সেইকাৰণে সি তাতে নকৰিলে আৰু নকৰে আৰু সি বোলে।
সি এতিয়া বেলেগত কৰি আছে নেকি?
এতিয়া সি বাৰু এনে আছে এতিয়া বা কিবা কৰি আছে সিয়ে জানিব।
তোমালোকৰ ওচৰত পোষ্ট উলালে কবাচোন মই সোমাম মোৰ তাতে মানে মেইনকে তাতে মোৰ দূৰ বুলি নহয় তাতে মোৰ বাৰ ঘন্টা নে কৰি গৈছে।
অ তোমাৰ টাইমটো বেছি ন?
টাইমটো বহুত আঠ ঘন্টা হলে মোৰ কামটোত একো প্ৰব্লেম নাই। মই কৈছো কামটোৰ প্ৰেচাৰো নাই একো বা দূৰ দূৰটো কথা নাই মই এইটো দূৰটো মেনেজ হৈ যাব। কামটো এক এক কামটো দে- একোৱে প্ৰেচাৰ নাই মই কৈছো। যাই পেলাই নাইট ডিউটিত মই আঠটা বজাত যাওঁ, যাই পেলাই আহ বঢিয়াকে ভাত - চাত খাই মোটামুটি এঘাৰটামান বজাত বা টোপনি মাৰু আৰু ৰাতিপুৱা সাতটা বজালৈকে। সেনেকুৱা দিনতো সেই ৰাতিপুৱা যাওঁ। কৰিব লাগে থাকে। সৰু সৰু কাম আৰু এই ৰিডিং ৰিডিং থাকে পেনেল বিলাক থাকে। পেনেল বিলাকৰ মানে ৰিডিং বিলাক লিখিব লাগে একবাৰ তাৰে পিছত এ কাৰেন্ট যদি যায় তেতিয়া পেনেল কেইখন মানে অফ হৈ যায় অন কৰিব লাগে। সেয়া যদি কাৰেণ্ট নাযায় একো কামেই নাই। কাপোৰ কিবা বেয়া হ'লে মটৰ - চটৰ মানে কেতিয়াবা বেয়া হয়। বা কেতিয়াবা ট্ৰিপ ট্ৰিপ মাৰি থাকে মন ভিতৰবিলাক তেতিয়া চাব লগা হয় কিন্তু এনেকুৱা প্ৰব্লেমো নাহে। উহুম মানে
কি মান আছে ধৰা
নতুন কোম্পানী ন চব নতুন বস্ত- ত প্ৰব্লেম চব্লেম নাই নাহে সেনেকুৱা সেইকাৰণে একো কামেই নাই। দিনতো সেই দিনটো এনেই বহি তাব সেই ভেট টো কাৰনে বাৰ ঘণ তাৰ কাৰণে মেইন অসুবিধা হয়। তে আৰু এইবাৰ। মই নতুনকে সেই গুচি বা মোবাইল বন্ধ কৰিব বুলি মানে কৈছে আৰু। মোবাইল চোবাইল বন। লগলি বাৰ ঘণ্টাত কোনে কৰি থা। পোখান এ। তেত। তোয়ে সুবিধা সেইকাৰণে মই। বাদ দিম বুলি ভাবি আছো এতিয়া।
অ ঠিক আছে।